হেল্ল' নমস্কাৰ খবৰ পাতি কি ভালেই? অহ। আছো আৰু এ অকন ওলাই আহিছিলোঁ। গাঁৱৰ পিনে বিশ তাত মানে এয়া ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছিলো মই।
হয় নেকি খোলা নাই মই ইউটিউব চেনেল মোৰ খোলা আছে এতিয়া তোমাৰ তাৰ পৰা পেমেন্ট আহি থাকেতো মোৰ ইউটিউবৰ পৰা।
অ কিমান দিন হৈছে?
মোৰ হ'ল তোমাৰ দুবছৰ ডেৰবছৰ দুবছৰে হ'ল।
অ অ ইউটিউবত চাগে তোমাৰ ভিডিঅ' আহ ভিডিঅ' চিডিঅ' চাই ভাল পাওঁ বাৰু মই চাইছিলো এবাৰ।
আহ
উম তুমি আমাৰ পি আমাৰ পিনে আহে পাৰা আমাৰ পিনে ধুনীয়া ধুনীয়া গছ ছে গাওঁ চাও পাহাৰ চাহাৰ আছেতো।
অ', হয় নেকি। মই তেনে গ'লে তোমাক ফোন কৰিম সেইফালে মই যোৱা প্লেন এটা আছে বাৰু এই তোমাৰ নদী কিনাৰ ভিডিঅ' এটা বনাবলৈ।
অ', অ।
ধুনীয়া প্লেচটো যে তোমালোকৰ সেইফালৰ
অ অ এই চন্দ্ৰাপুুৰী।
আহ, তাতে তাতে আহ তাত যাম দিয়াবা।
অঁ আহিলে মোলৈ ফোন এটা কৰিবা মই এতিয়া মই সৰুকে ছাগলী ফাৰ্ম এখন খুলিম বুলি ভাবিছিলো। বুজিছা। হেল্ল'। হেল্ল' হেল্ল'। অ ছাগলী ফাৰ্ম এটা খুলিম বুলি ভাবিছিলো তাত মানে মমই জৰ দৌৰ পৰা ছাগলী তাগলী মানে এনেকে কিব কিবি আনি পেলাই এনেকে পুহিম। তাৰ পিছত মানুহ কেইজনমানানো লাগে